হেল্ল' কি খবৰ। হেল্ল'।
হেল্ল'।
তই শুনিছ শুনিছ নাই।
উম, শুনি আছ তই কি কৰি আছ।
এ এনেই আছো, অলপ বোলো। মনত পেলাই চাওঁচোন ক'ত আছে মানুহটো।
ভাল কৰিলি, ভাল কৰিলি দে হেৰি তই কাষত ফেন লাগি আছে হ'বলা, চাউণ্ডটো ভালদৰে খোৱা নাই অকমান। ওলাই দে।
অ' ফেন এখন লাগিছে ব সেই যিহে গৰম কৰিছে, তই ক'ত ওলাই যি ঐ। ত' ফেনতটো কমাই দিছো অলপ।
উম, হম তাকে তাকে। তাত পানী খালি নে?
নাই নাই এইডাল গৰমতা গা-পা ধুই বহি আছো।
উ ঠিকে আছে ঠিকে আছে। ঘৰত সকলোৱে ভাল।
সকলোৱে ভাৰ ঐ কি কৰিবা এৰা এডাল গৰমত। থাকি ক'ত থাকিবা কি কৰিবা একো উপায় পোৱা নাই।
হয়, হয় গছ গ গছ গছনিবিলাক কাটি দিয়াৰ বাবে বহুত গৰম হৈছে। ৰ'দ উত্তাপটো বহুত বৃদ্ধি হৈছে যে
নকবা বাৰু এইটো কথা যে মই কালি নিউজ এটাত পাইছিলোঁ। এই বাহিৰত তোমাৰ এছিয়াৰ বাহিৰ বিলাক দেশতো অ ইউৰোপৰ ৰাস্তালৈ ওলাব মানে গাড়ী চাড়ী চ ককা গলি গৈছে।
তাকে। এই মানে তোমাৰ গছ গছন বিলাক কাটি দিয়াৰ কাৰণে হৈছে অকল মানুহৰ ভুলৰ কাৰণে এয়া হৈছে আৰু।
অ, অ, অ মই গৈছো বৈছো। বাকী সেই তাত আৰু মই সেই দেখিছিলো নহয় নাই নাই। এই ভিজুৱেলছ দেখিছিলো মানে কি হেৰিকেইটা নহয় এই ট্ৰেফিক লাইট কেইটা যে ট্ৰেফিক লাইটৰ ওপৰত প্লাষ্টিকটোও থাকে ন গোটেইকটা গল একদম পুৰা টোপ টোপকে তলে পৰি আছে এই আমি পলিথিন বিলাক পুৰিলে যেনেকে প তল হেইটো আহে যে পুৰা তেনেকে পৰি আছে টোপ টোপকে মানে মই চাইছো দ বোলো আমাৰো ইণ্ডিয়াতো বাৰু ফৰ্টি ফাইভ ডিগ্ৰী হ'লও আমি চাহ খোৱা মানুহ তাহাঁতৰ তাত থাৰ্টি চোতে সেয়া অৱস্থা আ যদি ফৰ্টি মান চুই
উম গছ গছন এইবিলাক ত বেছিকে নাই যে।
সেই হ'ব আৰু আমাৰ বা কি হয় আমাৰ গৰম আহিছেহে দিনটো
হা, আ
কি, কি মই শুনা নাই।
অ খেতি বাতি কৰে নাই খেতি বাতি।
অ খেতি বাতি কৰে কৰে আমাৰ এই কয় আৰু অলপ সৰু সুৰাকে কয় বোলো।
উম কেইবিঘামান আছে মাটি?
নাই আমাৰ বৰ বিশেষ মাটি নাই বাৰু হ'লেও এই আমাৰ মামাৰ ঘৰ মিলাই মেলি তোৰ বাৰ বিঘা পোন্ধৰ বিঘা মান চোৱগে।
ঠিকে আছে ঠিকে আছে হেৰিতো কঠীয়া চব পৰা হল।
উ। সেইখিনি হৈছে হৈছে মোক ম সেইদিনাখন মায়ে ফোন কৰিছিলে কৈছিলে বাৰু বোলে কঠিয়া বিলাক পাৰিছো অলপ হেৰি হৈল আমাৰ এই হাঁহ কেইটামান পুহিছিলে এইবাৰ হাঁহ কেইটাই পুৰা হেৰি কৰি দিলে এইটো ঘুলি পেলালে
অ
অ সেইখিন। অনিষ্ট কৰি সেইখিনি আকৌ নতুনকে তোমাৰ আকৌ কঠিয়া তিয়াই বোলে দুবাৰ পাইছে। সেই জাগাতে। সেইটো অকণমান দিগদাৰ হৈ গৈছে আৰু অলপ অ' অ' সেইটো অকমান হ'ব পাৰে তেনেকুৱা অলপ পলম হ'ব চাগে এইবাৰ। বাকি তোমালোকৰ কৰিছে নে নাই এইখন
উম উম কৰিছে কৰিছে।
অ' মই সেইদিনা খন এই দেতা টাউনৰ ফালে আহোতে লগ পাইছিলো। অঁ, আজি সেয়া ট্ৰেক্টৰে দিছে নে গৰুৱে?
উম ট্ৰেক্টৰে ট্ৰেক্টৰে, আমাৰ এইফালে গৰু পাবলে নাই আৰু।
অ' অই বাকী সেই ঘৰৰ ট্ৰেক্টৰ খন লগাই থৈছা নে নে সেইখন কিবা ঘৰতে বহি কৰি আছে।
উম লগাই থোৱা আছে লগাই থোৱা আছে মানে কি হৈছে
এ পথাৰবিলাকত হাল বাই থকা তাৰ মানে মই তাৰ লগতে আছিলো, ড্ৰাইভাৰটোক অকলে এৰি দিয়া নাছিলো।
অঁ
তাৰ পৰা তোমাৰ এ তাৰ সতি অলপ লাগি পেলাই এয়া আহিছো আৰু এতিয়া। তোমাক যে আদৰিম কৈছিলো তেতিয়াই তুমি ফোন কৰিলা।
অঁ' হয় তোমাৰ তাৰমানে, এতিয়া খুব গাড়ীৰ লগত ঘূৰি ফুৰা হৈছে আৰু ন?
উম উম
অ আমাৰ আমাৰ সিদিনাখন মোক মা, ভাল ভাল ভাল একো নাই একো নাই, এইবিলাকত লাগি থাকিব লাগে। মোক মায়ে সেইদিনাখন ফোন কৰিছিলে এ' তোমালোকৰখন আমাৰটোৱে খুজিছিলে, মা মানে ফোনটো বেয়া হ'ল এ বেলেগ ফোন এটা লৈ দিয়া হ'ল।
অ'
পাবলে আমাৰ সেই মই যে কৈছিলো আমাৰ মামীহঁতৰ মাটি কেইবিঘা মান আমাৰ কৰে বুলি যে
উম উম
এইখিনি কিবা বোৱা কথা কৈছিলে তাকে মই মালে লগত কন্টেক্ট কৰি পেলাই মই সুধি চাম বাৰু।
অ' ঠিক আছে বাৰু, জানা মোৰ এতিয়া সময় সুবিধা পালে মোৰ বাই থৈ আহিব।
তাকে তাকে তুমি সেইটো টাইমটো মিলাবাচোন। বাকি হেৰি ৰেটটো কিমানকে চলি আছে এনে গাঁৱত? গাঁৱৰ ফালে?
এ মানে বৰ্তমান তোমাৰ ডিজেলৰ দামতটো বহুত বাঢ়ি গ'ল ন পেট্ৰল ডিজেল, তেতিয়াই বাঢ়িলে বাৰু। সে সেইবাবে তোমাৰ এতিয়া দামটো বাঢ়িলে বিঘা তোমাৰ উম তাই এবাৰতে তোমাৰ ফৰ ফিফটিকে মিলাই মেলি ধৰিছো আৰু তাতকে নোৱাৰি।
যি হ'লেও মোলে কিবা প্ৰফিট এটা ৰব লাগিব ন।
অ নাই নাই সেইটো বাৰু একদম পুৰা সঠিক প্ৰাইজে আছে মানে যিহেতু দামটো বাঢ়ি গৈছে ন। আৰু সেইটো সেইটোলে চালে সিমানটো মানকে দিলেহে চাগে মিলিবগে নহ'লে নিমিলিবগে চাগে উম হয় হয় আৰু আজিকালি চব বস্তুৰে দাম বাঢ়ি গৈছে নহয়।
উম, মা-দেউতাহঁতে কি কৰি আছে? ঘৰতে লাগি আছে নে?
মাহঁতে ঘৰত আছে, মোৰ হেৰি আকৌ এই কলেজৰ আপোনাৰ বন্ধ পোৱাই নাই নহয়।
উম উম
মই এই এক তাৰিখৰ পৰা বন্ধ হবহে মই এই ৰুমতে আছো তাকে বোলো যাম আৰু পৰ পঢ়িলে পিছদিনাখন
অ ঠিকে আছে আহিবা আহি
উম তাকে হা কিবা হাৱা এটা আহি গৈছে পটকে হেল্ল' অঁ
নে
অ শুনিছো শুনিছো
হেল্ল'
অ মই শুনি আছো তুমি শুনা নাই নেকি হেল্ল' অ নাই শুনা নেকি হেল্ল' হেল্ল' এই নেটৱৰ্কটো অলপ ইছু আহিছে চাগে